ভালে আছে? উম, আছোঁ। একদম বঢ়িয়া, মই আপোনাৰ উম, মই আপোনাৰ নতুনকৈ ব্যৱসায় এটা ষ্টাৰ্ট কৰিছোঁ নহয়।
অ', অ', কিহৰ ব্যৱসায়?
আপোনাৰ ফাৰ্ষ্চটো হ'ল ইটা হুম? ছেকেণ্ডটো হ'ল ছেকেণ্ডটো হ'ল বিচনা
অ', আৰু?
কাঠৰ বিছনা পাব লোহাৰ বিচনা পাব, ছেকেণ্ড হ'ল আপোনাৰ কাপোৰৰ। কাপোৰ মানে এটা বেডশ্বীট
হয়, হয়, আৰু?
মেট্ৰেছ পাব।
মেট্ৰেছ হয় আৰু?
আৰু মানে নাই আৰু একেটা মানে ব্যৱসায় ষ্টাৰ্ট কৰিছোঁ।
অ', মানে এইবিলাক দোকান আছে ন আপোনাৰ?
উম, উম।
এ আপোনাৰ ওচৰত কিবা আছে নে চাউণ্ডটো অকণ মানে হেৰি কৰি আহিছে, আঁতৰাই দিবচোন।
হয়, হয়, নিশ্চয়। ঠিকে আছে এতিয়া
অ আছে বাৰু হলেও মাততো আহি থাকে
একো নাই দিয়ক মোৰ যিহেতু ফেক্টৰী আছে ন ফেক্টৰ বিভিন্ন যন্ত্ৰ পাতি আৱাজ আহি থাকে ক
হয়, হয়।
অ'।
উম, কওকচোন আৰু কিহৰ-কিহৰ আছে?
মই যিকেইজন ক'লোঁ আপোনাৰ সেইকেইজনে আছে আপোনাৰ যদি বিচনাৰ প্ৰয়োজন আছে নেকি?
অ বিছনা মানে তেনেকুৱা আমাৰ ঘৰৰ মানে নতুনকৈ বনাই আছো যে ঘৰৰ কাৰণে বিছনা কেইখনমান মানে আনিব লগা আছিলে এনেই প্ৰাইচটো কিমান মান হ'ব আপোনাৰ এ নাই নাই কাঠৰে আনিব লাগিব
কাঠৰ আপোনাৰ যোনটো ডুপ্লিকেট কাঠ লাগিব নে চেগুন কাঠ লাগিব
অ নাই নাই একে পুৰা ভাল কাঠটো লাগিব তাতে মানে লাষ্টিং কৰে আৰু বিচনাখনে
তেনেতো আপোনাৰ ফৰ্টিৰ পৰা ষ্টাৰ্ট হ'ব
কি কয় কি কয়
থাৰ্টি থাউজেণ্ডৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ কিমান থাউজেণ্ডনৰ পৰা লাগিব বা
অ মানে মোক মানে বক্স লাগিছিলে দুখন আৰু এনে নৰ্মেল বিচনা লাগিছিলে আপোনাৰ দুখন মান
নৰ্মেল আপুনি পাই যাব থাৰ্টিৰ পৰা আৰু বক্স আপুনি পাই যাব ফিফটিৰ পা
বক্স ফিফটিন অ দিনে ডিজাইন চিজাইন থাকিব নে নৰ্মেল থাকিব
ডিজাইন গলে আপোনাৰ প্ৰাইচিংটো বাঢ়ি গৈ থাকিব কুচন চুচন লগালে
হয় হয়
আপুনি কাষ্টমাইজ কৰিলে উম অৰ্ডাৰ দিব লাগিব হয় আপোনাক কেনেকুৱা ডিজাইন লাগে সেইটো ক'ব আমি সেই হিচাপত বনাই দিম
হয় হয়
হয়
চিকা সেইটো সেইটো হ'ব বাৰু এনে আৰু কাঠৰ এনে কি কি বজায় চোফাৰ তুফাৰ বনাই নেকি
ছোফাৰটো বনোৱা হয় আপোনাৰ দৌ দৌৰ বনোৱা হয়
কি কয় কি কয় দৌৰ ন
উম দৰ্জা
এনেই মানে দামলোভ চোফাৰ এটাত কিমান ল'ব
দানলুক চোফা নামটো এটাই চোফা আপোনাৰ কেনেকুৱা ধৰণৰ ডিজাইন লা গে অকল কচুন থকা লাগে নে কাঠৰ
কাঠৰটো এনো চোফাৰটো কাঠৰটো লাগিবয় ত' মানে আজিকালি ওলাইছে যে পুৰা দীঘলকৈ যে থাকে যে এল চাইজৰ
অললিক অনলি কুচন এল চাইজ
হয় হয় হয় তেনেকা তেনেকাতো
এলচোপৰ এলিচেপৰ আপুনি থাৰ্টি ফাইভ থাউজেণ্ডৰ পৰা ইষ্টাত হৈ যাব
হয় হয়
আপোনাৰ লেডাৰ লাগিব নে নে কাপোৰ
উম এ নাই নাই লিডাৰটো মানে অলপ দিগদাৰ আছে ফাটিলে কৰিলে মানে দিগদাৰ হব চিলাব কৰিব ত' আপোনাৰ কাপোৰটোৱে লাগিছিল মানে লৈলে কাপোৰটোৱে ল'ম আৰু
কাপোৰতো আপোনাৰ পইচাটো বেছি লাগিব
বেছি লাগিব তাত কোচন তুচন ফিক্স দিয়া থাকিব নে নে সেইবিলাক আকৌ এক্সট্ৰাকো কিবা কৰিব লাগিব
কুচত আপোনাৰ মানে কোনটো হাই কোৱালিটিৰ লাগিব নে নে লও কোৱালিটিৰ
উম মানে দিলে ধৰ বস্তুতটো বনালে ভালকে বনাব লাগে ন পিছত যাতে লাষ্টিং কৰে আৰু পিছত দিগদাৰ নহয় যে- তে
উম কৈচোন আপোনাৰ মানে আধা দিব ল পুৰা ফুল কুচন দিব লাগিব নে নহলে মিডিয়াম দিব লাগিব
নে ফুল ফুল
হয় পুৰা মানে একদম উম কমফৰ্টেবল
কমফৰ্টেবল হোৱা অ সেইটোৱেতো অ
এলচেপত তেনেকুৱা আপুনি ছিক্স টি ফাইভ পৰি যাব।
পৰি যাব ন এনেই তাত হেৰি আহি আছিলে মানে এনেকোৱা ডাই টেবুল চেবুল আহিব নে এক্সট্ৰা।
টেবুলটো আপুনি এক্সটাকে পাৰচেচ কৰিব লাগিব কিনিব লাগিব।
অ তাতে লগত নিদিয়ে ন।
লগতটো আপুনি নাপাব।
অ অ। অ হ'ব বাৰু এনেই মানে আমাৰ মানে পৰিয়ালৰ মানে বিয়া এখন আহি আছে তাৰ মানে ফাৰ্ণিচাৰ খিনি যদি আপোনাৰ তাতে অৰ্ডাৰ দিওঁ ত অলপতো কম বেচ কৰিব ন আপুনি।
হয় হয় কম বেচ নিশ্চয় আহিব আপুনি কি কি কি কি সযো বস্তু লাগিব।
অ মানে ৰাপোনাৰ বক্স দুখন লাগিব নৰ্মেল বিচনা দুখন লাগিব। আপুনি এনে টোটেল বাজেটটো ক'বচোন এনে কিমান হ'ব মই এনে আপোনাক কৈ গৈছো বস্তুবোৰ এপনাৰ হেল্ল'
আপোনাৰ যোনটো ডিজাইন আৰু বস্তুৰ ওপৰত বাজেটো হ'ব আপুনি বস্তু কি কি লাগে জনাব।
অ অ মানে চুফাৰ এটা লাগিব এল চাইজৰ ত আপোনাৰ তাত তা অ তাল লাগিব তাত লাগিব এখন টেবুল তাৰপিছত আপোনাৰ ড্ৰেছ- চিং লাগিব বক্স বক্স থকা ড্ৰেচিং টো যে
হয়।
সেইটো লাগিব। তাৰ পিছত আপোনাৰ ড্ৰেচিং টো চৰ এটা বহিবৰ কাৰণে এ টেবুল এটা যে থাকে যে টুল টাইপ
হয়।
সেইটো লাগিব। তাছত আপোনাৰ ব বক্স বিচনা দুখন লাগিব। ৰাইছত আপোনাৰ নৰ্মেল নৰ্মেল বিচনা খন লাগিব। তাৰপিছত আপোনাৰ ডাইনিং টেবুল এখন লাগিব ছজনীয়া কু মানে ষ্টেণ্ডাৰ্ড আৰু পুৰা মানে মেইন কাঠৰটোৰ।
হয় হয় কাঠৰ মানে আপোনাৰ গ্লাছৰ লাগিব।
অ গ্লাছৰ হয় গ্লাছৰ লগাই গ্লাছৰ কাৰণেই হ'ব। তাপিছত আৰু আপোনা- তাৰপিছত আপোনাৰ লাগিব ৱাৰ্ডৰ এটা মানে ডাঙৰ ৱাৰ্ডৰ বাৰু। সেইবোৰে আৰু।
ৱাৰ্ডৰ মানে কি ক'লে বুজি নাপালো।
ৱাৰ্ডপ মানে গডডেশৰ নিচিনা ৱাৰ্ডপ মানে ডাঙৰ।
ৱাৰ্ডপটো আমাৰ ইয়াত নাপাব বাৰু ৱাৰ্ডপটো মই বুজি পোৱা নাই কি বস্তু।
অ নাপাম ন তাতে।
উম হয় হয়।
অ ৱাৰ্ডপটো তিতিয়াহলে বেলেগত কণ্টেক কৰিব লাগিব এনেই এইবোৰ এইখিনি ব‌‌স্তুতে কিমান মান পৰিবগৈ? চ আৰু আলনা এডাল লাগিব আলনা আলনা।
আপোনাৰ যদি টপ কোৱালিটি লাগে তেন্তে ফাইভ লাইকছ লাগিব যদি মিডিয়ামটো লাগে টু পইন্ট ফাইভ।
হয় -হয় এনেতো দিলেতো ছোৱালীটোক- ছোৱালীবোৰকটো বস্তু দিলে ভালেই দিব লাগে ন। উম, যাতে মানে পিছত শহৰকৰ ঘৰতে মানে কথা শুনাব নোৱাৰে এয়া বস্তু দিছে বুলি।
হয় আপোনাৰ পৰা পিয়ৰ চেগুন কাঠৰ পাব।
হয় হয়।
একদম পৰা আপোনাৰ গেৰাণ্টি আছে।
হয় হেই এনে আপোনাৰ তাত মানে তেনেকুৱা ডিজাইন বোৰ আছে নেকি আপুনি মোক দিবচোন মই চাম। আপোনাৰ ডিজাইনবোৰ মানে কোনটো ভাল?
ডিজাইনবোৰ আপোনাৰ মই -ডিজাইনবোৰ আপোনাৰ মই শ্বেয়াৰ কৰি দিম বাৰু।
অ', অ', ঠিক আছে আপুনি মোক পঠাই দিব।
উম।
অ', অ', আৰু তাতে মানে গোটেইখিনি বস্তু হয় কওক?
জনাব হয় জনাব আপুনি।
অ, মানে চোফাৰটোতো বহুত কোমল লাগিব আৰু বিচনাটোত মানে উম, ইস্পঞ্জ ষ্টেপ কিবা লগাব পাৰা হ'বনে?
বিচনাত মানে আপোনাক কুচন?
অ, তেনেকুৱা।
মানে আপোনাৰ যোনবোৰ মূৰৰ শিতানে যোনবোৰ অ, কোচন দিয়ে সেইবোৰ কথা সেইবোৰৰ কথা কৈছেনে?
অ, সেইবোৰেই অ।
আৰু ভৰি কথা নাপালে আপোনাক কোচন লাগিব?
অহ, সেইফালে লগাব পাৰি ন।
উম।
অ, সেইফালেও লগাই দিব।
মানে কুচনটো বাহিৰলৈ থাকিব মানে ভৰি দিয়া ফালে নাথাকে।
অ', অ', ঠিকে আছে সেনেকুৱা বাৰু লাগিব।
মেট্ৰেচটো আপোনাৰ কিমান -কিমান ইঞ্চৰ লাগিব ডবল লাগিব নে ব থকা লাগিব মেট্ৰেছ- মেট্ৰেছ
মেট্ৰেছটো পাম ন' তাত অ, মেট্ৰেছটো পাম ন' তাতে? মেট্ৰেছ টো মানে বহুত কোমল লাগি গিব মানে এ টান নহয় মানে জাম হৈ যোৱা তেনেকা কোমল।
স্প্ৰিং থকা আপোনাৰ আমাৰ নিজা ব্ৰেণ্ডিঙে আছে মেট্ৰেছটো।
হয়। সেইখনত- সেইখনৰ প্ৰাইচটো কিমানমান পৰিব প্ৰাইচটো কিমান পৰিব সেইখনৰ?
টু এইট্টি থাউজেণ্ড আপোনাৰ টুৱেণ্টি ফাইভ থাউজেণ্ড ল'য়েষ্টটো আছে আপোনাৰ ছিক্স থাউজেণ্ড।
ব্ৰেণ্ডিংটো ভাল আছে নহয় ন?
একদম আপনাৰ টপেষ্ট- টপেষ্ট মে
অ', অ', অ', ঠিকে আছে বাৰু তেনেকা এখনতো লাগিব মেট্ৰেছ। আৰু আপোনাৰ মানে ডাইনিঙৰ যোনবোৰ চোফা আহিব চোফাবোৰ মানে পুৰা স্পনচৰ কোমল হ'ব লাগিব বহা চিটটোৰ ওচৰত।
অ, একদম টপ কোৱালিটি পাব আপনি।
অ', অ', ঠিকে আছে। আৰু আপোনাৰ মানে বাকী বিচানাটো আমাৰ বক্স দুখনতো আপোনাৰ ডাঙৰ- ডাঙৰ কিং কুইন চাইজ লাগিব।
কিং চাইজ।
কিং চাইজ মানে ডাঙৰ আৰু বহুত মানুহ পাঁচ, ছটা মানুহ শুব পৰা।
তেনেহেনটো আপুনি কিং চাইজৰ লব লাগিব কুইন চাইজটো আপোনাৰ সৰু হৈ যাব নহয়।
অ', অ', ঠিকে আছে তেনেকা কিং চাইজৰ এখন, দুখন লাগিব। তাৰ পিছত আৰু আপোনাৰ আৰু আপোনাৰ নৰ্মেল বিছনা কাঠৰে ত আপোনাৰ দুখন লাগিব।
উম,
হয়, বাকী কাঠৰ বিছনা
অহ, ৰিডিং টেবুল কিবা লাগিব নেকি কিতাপ পত্ৰ পঢ়িব থ'বলৈ পঢ়িবলৈ।
অ', তেনেকা কি তেনেকোৱা মানে এক্সট্ৰা এখন ডান টেবুল দিব পাৰি বস্তু -তষ্টো টোবোৰ থবৰ বাবে ন।
হয়।
অ, তেনেকুৱা এখনো লাগিব বাৰু।
সৰু বিচনা নালাগে আপোনাৰ এক্সট্ৰাকে?
এক্সট্ৰাকে মানে সেই চাৰিখন বিচনা দিছো যে। তাৰে এখন মানে দুখন টো ডাঙৰে আহিব তোছ বাকী দুখনৰ মানে এখন অকমান মানে সৰু হ'লে হৈ যাব আৰু।
ছিংগুল বেড।
অ, চিংগল বেডত দিলেই হৈ যাব হয়।
মই যিহেতু কলো আপোনাক বেডশ্বীটো ল'ব পাৰিব মেট্ৰেছ ল'ব পাৰিব দৌৰ- দৌৰ লাই তেওঁলোকৰ যদি দৌৰো ব্যৱস্থ দৌৰ যদি লাগে জনাব তেওঁলোকক।
অ, ঠিক আছেটোতো ক'ম বাৰু সুধিব লাগিব তেওঁলোকক।
হয় মানে পুৰা চেগুন কাঠৰ পাব।
অ', অ', ঠিকে আছে আপুনি যে নিজে ক'লে যে আপোনাৰ এইটো বেডছিতৰ বিজনেছ আছেতো আপুনি কাভাৰ বিলাকৰ লগত বেডশ্বিটতো প্ৰভাইত দিয়ে। কৰে নেকি?
বেডশ্বিটা মানে প্ৰভাইড নকৰোঁ এক্সট্ৰাকে আছে মানে সেইটো পাঁচটা। কিয় বেচা কৰা হয়?
সেইটোয়েটো কৈছো মানে এক্সট্ৰাকো প্ৰাইজ লব এনেই মানে আপুনি তেনেকুৱা লাগিলে দিয়ে ন।
উম, হয় -হয় দিয়া হয় যিহেতু আমনি অ, অনলাইন প্লেটফৰ্মতো আপুনি চালে পাই যাব।
হয় এনেই মানে আপো হয় -হয় এনে আপোনালোকৰ প্ৰাইচবোৰ কিমান মানে বেডশ্বীটবোৰ কিমান পিয়ৰ কটনৰ? তাতে লগত মানে গাৱৰ আহিব লাগিব।
আপনাৰ পিয়ৰ কটনটো ছখন আহিব আপোনাৰ থ্ৰী ফাইভ জিৰ-জিৰ।
হয়-হয়- হয়।
হয়। চাৰিখনতো আপোনাৰ আহিব থ্ৰী থাউজেণ্ড।
হয়।
আৰু যদি ছিংগল বেডৰ লাগে টু হাণ্ড্ৰেড পাই যাব।
অ, ঠিকে আছে বাৰু।
উইথাউৎ পিলো কভাৰ।
অ, এনেতো আপোনাৰ কাপোৰৰ দোকানো আছে ন?
কাপোৰৰ দোকান আছে বাৰু আপোনাৰ।
অ, এনে আপোনাৰ তাৰ পৰা কাপোৰবোৰ আনিব পৰা যাব নহয় ন? অ, এনে -এনে কি এনে কিমান মান কিমান মান ৰেন্টৰ ভিতৰত কাপোৰ বোৰ আছে?
মই আপোনাক তথ্যবোৰ শ্বেয়াৰ কৰি দিম।
হয়।
আমাৰ মানে অনলাইনত এটা ৱেবচাইট আছে।
হয় হয়
তাৰ যোগদি আপুনি সকলো ধৰণৰ প্ৰাইচিং বস্তু।